অঁ।
অঁ, ভালনে?
অঁ, ভালে তোমাৰ।
আছো, আছো।
অঁ, এয়া কি কৰিবা গৰম আও বাহিৰলৈ অকন ওলাই আহিছোঁ। ভাত পানী বনাই অঁ, বনাই কৰি লৈছোঁ।
এ, গৰম বন্ধতটো চলি আছে নহয় জানো।
এ, অ, চলি আছে শেষেই হবহি। ন আৰু কেইদিনমানহে আছে। অঁ, ফুৰিব ফুৰিব গলো দিয়া, গলো দিয়া।
ক, ক'ত গৈছিলা?
অঁ, ফুৰিব গ'লো অলপমান দূৰে গ'লো নাজিৰা মানেই গ'লো। আহিলো গৈ সোনকালে। অঁ, নাজিৰা এতিয়া নহয় আৰু তেতিয়া, উম।
নাজিৰাটো পানীত ডুবি আছে এতিয়া।
এ, এতিয়া পানীত ডুবি আছে আমি পালোহি বাৰু।
উম।
অঁ, আমি পোৱা পাছতে পানীত ডুবিছে মানে এতিয়া গম পাই আছো তাত বোলে ইমান মানুহ বোৰৰ হাৰা হা। শাস্তি হৈছে বেয়া লাগিছে, শুনি পেলাই।
হয়, হয়, হয় মই তাকে এইবিলাক নিউজ বিলাক পাই আছোঁ বেয়াও লাগিছে শুনিবলৈ।
হয়, হয়, হয় তাকে ইমান একে মোবাইলটো, উম।
আমাৰ বৰমা এগৰাকী।
হয়।
তাকে মানে সেই যোৰ যোৰহাটত নাতিয়েক বিয়া হৈছিলে। তাত কিবা বাৰ্থডে কাৰণে গৈছিলে গোটেই। অঁ, পানী পানী এইখিনি চীনা মৰা নে কি বুলি কয়। চীনা মৰা নে চীনা মৰা তাতেউ। বোলে শনিবাৰ দিনাখন গ'ল, শনিবাৰ দিনাখন যোৱা সময়ত। যোৱা সময়ত একো পানী চানী নাই, ৰাতিতো হুৰা হুৰা পানী সোমাইছে।
এই তৎক্ষণাত সোমাইছে আকৌ।
তৎক্ষণাত সোমাইছে হয়, এতিয়া আজি আহি পালেহী। কিন্তু মানে গোটেই পানী আৰু চাৰিওফালে আৰু হেৰিত। অঁ, অৱস্থা নাই অৱস্থা নাই এতিয়া বোলে আজি। সেই চীনামৰাৰ পৰা যোৰহাট। টাউনত যিটো হেৰি আছে, ৰেল ষ্টেচন আছে। এ, প্ৰায় আধা খিনি বোলে খোজকাঢ়িয়ে আহিছে গাড়ী চাড়ী নাই। তাৰপিছত এই টমটম এখন ঠিক কৰি। তাৰপিছত এখনেই ট্ৰেইন। কালি পা বোলে আকৌ ট্ৰেইন কিবা বন্ধ নে কি! ইমান মই ভালকে গম পোৱা নাই। তথাপিও মানে কৈছে, বহুত মানুহ আৰু এই থিয় হৈয়ে গৈছে। এনেকে জাগিৰোড পালোহি আৰু ভালকে বহিব নাপালো।
উম, কিমান বিলাই নাইকিয়া হৈছে চোৱাচোন। উম, মানুহবোৰৰ কিমান বিলাই নাইকিয়া তাকে। গৈ ভাল লাগে। নাজিৰাত হেৰি খিনি জেগা খিনি। উম।
নাজিৰা গৈছো।
গৈছা ন! অহ।
নাজিৰা! অ, গৈছো। মই নাজিৰা বুলি কওঁতে নাজিৰা অগ্নিনাম মন্দিৰ।
অগ্নিনাভ মন্দিৰ, অ, তালে। অহ, আমিও সেই তাৰপাই আহিছোগৈ বাৰু! উম, ভাল লাগিছে গৈ পেলাই মানে কি আৰু জেগা-চেগা চাই ভাল লাগে। কিন্তু এতিয়া পানী হোৱা বুলি কোৱা কাৰণে মানুহখিনি চাগে কিমান হাৰাশাস্তি হৈছে ন! এতিয়া ৰিলিফ দিয়া মানুহবোৰ কিমান একে দেখিছো, একেবাৰে মানুহবোৰ একেবাৰে ঘৰৰ ছালৰ ওপৰত উঠি আছে। তেনেকে ইমান বিলাই নাইকিয়া হৈছে, হয়, চাই কৰি অহা পাছত তাৰ মানে বেয়া-বেয়া লাগিছে, ইমান খিনি হেৰি হৈছে মানুহবোৰৰ নগৰু নাগতি, উম।
মই, তোমালোকে কি কিহত গৈছিলা? ট্ৰেইনত গৈছিলা!
আমি এয়া আমি গাড়ী এখনে ঠিক কৰি গৈছিলো। তাৰ পৰা আহিলো আৰু গাড়ীখন ঠিক কৰি পেলাই পৰিয়াল গৈছিলো আৰু, চাই কৰি আহিলো।
অ, গাড়ীত গৈ জগাড়ী ঠিক কৰি গৈছিলা ন! মই যাও, মই যাওঁ মই যাওঁতে আকৌ তোমাৰ, মোৰ লগৰ এজনৰ সৈতে গ'লো। আমি তোমাৰ হেৰিত নাইট চুপাৰত গ'লো মানে।
অহ, ৰাতি!
এয়া জাগিৰোডত, অহ, জাগিৰোডত তোমাৰ তেনেকে উঠি দিলো।
হয়।
দি মৰ্ণিং পালোগৈ। তাৰপিছত এই ওচৰৰ মানুহৰ ঘৰত মানে তোমাৰ এইখিনি সুবিধা দিয়ে আৰু তেওঁলোকে।
দিয়ে, দিয়ে, উম, হয় দিয়ে।
অহ, তাতে গা-পা ধুই, তেনেকে ড্ৰেছ চেঞ্জ কৰি অহ, বেগ তাতে থলোঁ, থৈ তাৰপিছত মন-মন্দিৰ আহিলোঁ। মন্দিৰ অহাৰ পিছত ধৰি লোৱা দুটা-আঢ়ৈটামান বাজিত ফ্ৰী হৈ গ'লো তাতে।
অহ।
তাৰপিছত, তাৰ পৰা এইটো কি আছিল, হেৰি আছিল নেকি! কাৰেং আছিল নেকি তোমাৰ। নাজিৰাত কাৰেংটো আছে না তোমাৰ।
অগ্নিনাভ মন্দিৰ অকমান হেৰিত আছে অলপ দূৰত। কাৰেংঘৰ তলাতল ঘৰ। অঁ, অঁ, তেনেকৈ, কাৰেং ঘৰ, তলাতল।
উম, চাৰে তিনি কিলোমিটাৰ হয়, তাৰপিছত আঢ়ৈতা বাজি মানত কি কৰি থাকিবা তুমি? তাৰ পিছত তালৈ গ'লো। তাৰ পৰা আহি পেলাই অহ, ফুৰিব গ'লো।
উম।
ধৰি লোৱা এক ঘন্টা মান থাকি শিৱসাগৰ টাউন গুচি আহিলো
অহ
টাউনত তেনেকে অলপ ঘূৰি পকি আৰু ধৰি লওক চাৰে আঠটা নটাতে থাকে বাছ বিলাক
হয় হয়
তেনেকে আহি পেলাই সেই জাগিৰোদত নামিছোহি বেয়া নালাগিল গৈ পেলাই
বেয়া নালাগে ভাল লাগে অহ
অহ কিন্তু সেইয়া মানুহ বহুত হয় অগ্নিনাভ মন্দিৰত
উম বহুত বহুত লাইন লাগিব লগিয়া হয় টিকেট কাটিব লাগে বহুত মানে এতিয়া বোলে আৰু ফেচিলিটি বেছি হৈছে বোলে অকণমান ভাল হৈছে আমি ইমান হেৰি কোৱা নাই বাৰু এতিয়া ৰদো হেৰি দি আছিলে যে বৰষুণো দি আছিল আমাৰ বৰষুণৰ ছিজনতে গৈছো উম তাৰ পৰা হয়
ধৰি লোৱা তোমাৰ এই পানী চানী পৰিস্থিতি বিলাক স্বাভাৱিক হলে আকৌ যাম আৰু কেতিয়াবালৈ
অ ভাল লাগে তেতিয়া গৈ উম এতিয়া মানুহখিনি নগনাগতি অগ্নিনাভ মন্দিৰ এতিয়া একে ডুব গৈ অৱস্থা নাই বোলে অ অৱস্থা নাই তাকে আমিও সেই তেনেকে নাইট চুপাৰ নাইটে ৰাতিয়ে গৈছিলো যাওঁতে অ আমি ৰাতি গৈছিলো তাৰমানে ৰাতি ৰাতিপুৱা ৰাতিপুৱা মানে চাৰে চাৰে চাৰে তিনটামান বজাত পাইছোগৈ উম তাকে তাত গৈ গা পা ধুইছো মানুহে এঘৰে মানুহ ঘৰে একদম ধুনীয়াকে লৈ গৈছে আমাক লৈ গৈ তাতে গা পা ধুইছো কৰিছো খোৱা বোৱাতো আমি মানে সেয়া শৰাই চৰাই দি পেলাই লৈ তাৰপানি খোৱা বোৱাটো আমি মানে পিছত সছয়া হোটেল এখনত খাইছোঁহি আও ভাল লাগে জেগা খিনি ধুনীয়া চাব যদি কোনোবা কোনোবা চাবলৈ যোৱা নাই ভাল লাগে জেগা খিনি চাই কৰি
ভাল অ ভাল ভাল তোমাৰ এতিয়া কি হয় আমি ৰাতিপুৱা যেতিয়া তোমাৰ চাৰে চাৰিটা মান বাজিত পাইছো গৈতো
উম
এতিয়া সেই মানুহ ঘৰত গা পা ধুই ওলাই আহালে লাইন যেতিয়া হ'ব লাগিছে একো হোটেল চোটেল খোলাই নাই এই আঢ়ৈটা বাজিলে নাই আৰু খানা চানা এইবোৰ খাবই পৰা নাই তেনেকে ওলাই আহি ভাত পানী খালো বাৰু হোটেলতে ওলাই আহি হোটেল হোটেলতে ভাত পানী খালো তাৰ পিছত এইবাৰ মানে প্লেনিংটো অলপ বেলেগ ধৰণে কৰিছো ধৰি লোৱা তোমাৰ যদি যাওঁ আ চিধা মানে হেৰিত যামগে এয়া কি কয় টিলিঙা মন্দিৰ যাম
অ টিলিঙা মন্দিৰ অ তিনিচুকীয়া টিলিঙা মন্দিৰ আমি টিলিঙা মন্দিৰৰো চাই আহিলোগৈ বাৰু ভাল লাগিলে
টিলিঙা মন্দিৰ মই চাৰিবাৰ মান হ'ল নেকি
অ
চাৰি চাৰি পাঁচবাৰ মানে হ'ল দিয়া
মই এবাৰে গৈছো
চাৰি পাঁচবাৰ মান হ'ল অ কিন্তু এই লাষ্টবাৰ যেতিয়া যাওঁ মই মানে সেই টিলিঙা মন্দিৰৰ আগত টিলিঙা বিলাক যে বান্ধে গছ ডাল সেই গছডালত মানে এতিয়া এডাল নাই, আৰু যি অৱশিষ্ট আছে মানে তাত টিলিঙা বান্ধিব নিদিয়ে।
অঁ নিদিয়ে নিদিয়ে, আমি যাওঁতেও দেখিছো এনেকে বেৰ ৰত টিলিঙা বান্ধিব দিছে, বে বেৰ গল উম।
উম, ডাল বিলাক ভাঙি গৈছে বোলে।
ভাঙি মৰিলে বুলি শুনিছো, মই আমি যাওঁ তে বোলে মৰিলে বুলি কৈছে এতিয়া সৰুকে অকমানি পোৱা পুলি এটা হৈছে। সেইটোত মানে বান্ধিব নিদিয়ে বন্তি চন্তিও জ্বলাব নিদিয়ে এক্সট্ৰাকে বন্তি জ্বলাব দিয়ে। আমি যাওঁতে উম।
তেতিয়াহ'লে সেই হেৰি মৰিলা নে? নহলে বাৰু কিবা ভাঙিল আৰু কিবা এটা হৈছে আৰু। অঁ অঁ, মই লাষ্ট ধৰি লও আজি দুবছৰ মানৰ আগত গৈছো তো। এতিয়া যাম আকৌ গলে। চিধা মানে তিনচুকীয়া গলোঁ, তিনচুকীয়াৰ পৰা তোমাৰ তেনেকে টিলিঙা মন্দিৰ, টিলিঙা মন্দিৰ চাই আহি দিলা, শিৱসাগৰ আহি পেলাই শিৱসাগৰত এক ৰাতি হল কৰি দিলো।
হয়।
নেক্সট ডে তেতিয়া এয়া অগ্নিনাভ গ'লো, অগ্ননাাভ চাই আকৌ ৰাতিব মানে হেৰি হ'ম ৰিটাৰ্ণ হ'ম ঘৰলৈ তেনেকেহে যাম বুলি ভাবিছো।
অ।
দুদিন মানত তিনদিন লাগিব আৰু।
তিনদিন লাগিব অঁ, ফুৰিবলৈ গলেতো অকমান টাইম লৈ যাব লাগে। চাব কৰিবৰ কাৰণে জেগা খিনি উম, তেতিয়া এনেই দৌৰা দৌৰিকে গ'লে কি চাবনো চাবও নোপোৱা একো। তেনেকুৱা।
এ এতিয়া ধৰি লোৱা সৰু সুৰা প্ৰগ্ৰাম বনোৱা নাই আৰু। এনে যাওঁ বুলি ক'লে তাকে ক'লে পৰিস্থিতিবিলাক ভাল হওক।
অঁ তাকে চ'বফালে পৰিৱেশ বোৰ ভাল হওক। আৰু ধৰা নিজেও অকনমান আজৰি চাজৰি হৈ ল'ব লাগে, তেনেকুৱাত ভাল লাগে।
হয় হয় হয়, বাকী ভাত পানী বনাই হ'ল আৰু।
অঁ, ভাত পানী বনাই হৈ গ'ল, মই অকনমান গৰমৰ কাৰণে বাহি ৰলৈ ওলাই আহিছোঁ, এতিয়া দিম গৈ আৰু ভাত পানী খাই কৰি আজৰি হম আও।
নোৱাৰে।
তাকে আৰু আমাৰো তাকে ৰান্ধি আছে।
হয়।
লাহে ধীৰে, বাজিল কেইটানো এতিয়া আঠটা বাজিছে হে। খাম আৰু।
অঁ।
দশটামান বাজিল।
অঁ দশটামান বজাত, আমাৰ আকৌ সোনকালে খাই কৰে যে।
উম উম।
বাৰু।
এই হেৰি আছে মানে, সৰু ল'ৰা -ছোৱালী আছে।
অ' সৰু ল'ৰা ছোৱালী আছে, দুটাকে আছে সিহঁতক ভাত পানী সোনকালে খুৱাই মেলি লৈ পেলাই শুৱে নুশুৱে বেলেগ কথা আৰু, মানে ধৰা এতিয়া নোখোৱাকে শুই দিলেও আমাৰো বেয়া লাগিব। সেইটো কাৰণে সোনকালে বনাই কৰি আজৰি হওঁ। অ' বেয়া লাগে, উম' দিনটো খেলি মেলিয়ে থাকে। এতিয়া গৰম। বুলিও সিহঁতক গৰম চৰমৰ একো হেৰিয়ে নাই, মাত্ৰ মানে খেলিব পালে একো নালাগেই। সেই তেনেকুৱা। ৰাতি সোনকালে শুই দিয়ে। হয় হয়, ফ্ৰী পাইছে, গৰম বন্ধ মাহ। উম'।
সে দিনটো খেলি তোৰ ভাগৰতো লাগিবই।
ভাগৰ লাগে।
গতিকে আৰু উম'।
তাকে।
বাকী ঠিকে আছে বাৰু। ভালে লাগিল কথা পাতি, উম' উম' উম'। অহ, অহ।
এ হ'ব অ ৰাখিছোঁ।
উম উম।